শুনিছানে শুনি আছো তই কি কৰিছ
উম শুনিছোঁ শুনিছোঁ
কি কৰি আছ
শুই আছোঁ শুই আছোঁ
ভাত খালি নাই
উম ভাত খালো খালো তই খালি
ভাত খালোঁ অহ
উম কি কৰি আছ এতিয়া
মই এনেই শুই আছোঁ বৰষুণ আহিব এতিয়া বতাহ মাৰি আছে ইয়াত
উম ডাঙকে দিব মানে।
দিবই বতাহ মাৰি আছে
উম আমাৰ এইফালে বাওঁ এতিয়া এনেকে ভাল বতৰ হোৱা নাই বাৰু আহিব মানে এখন অকমান দেৰিকে আৱ
আহিব কাইলে ৰাতিপুৱালে চাগে পানী ভৰ্তি হৈ থাকিব
অ এ পানী বহুত আহিছে ন
ভাঙিলে নহয় সেয়া পানী আহিয়ে আছে পোৱাহি নাই নহয়
উম অৰুণাচল গোটেইখন বৰবাতে হৈ গ'ল
সেইটোৱে অৰুণাচলৰ পৰা আহি আহি লাহেকে লাহে আহিয়ে আছে বৈ বৈ পাবহি আৱ
অ আমা আমাৰ যোৱাটো কেনচেল হ'ব যেনে পাইছোঁ
যোৱালে তেতিয়াহ'লে এইটো ভাল হ'বগে
জিঅ'ও তেনেকুৱা হৈছে মই তোক সেই ভিডিঅ' এটা দিছিলো
তই দিয় নাই গোটেই যে উটি আহিছিলে গোটেই সেউজীয়া ৰঙৰ ঘৰ চৰবোৰ চাইচিলো আমাৰ এইফালেও পাবহি আৱ গোটেইখন ৰাস্তা ডুবিলে ভা ৰাস্তা ডুবিলে ভাল লাগে।
অ তেতিয়া ভাল লাগে অ
জা জেলেঙা ৰাস্তাটো দুুবি গ'লে
ম মজা লাগে তেতিয়া
অ চবফালে পানীও ওলায়
উম এ আমা ফালে নহয় যে সেইকাৰণে ভাল যেতিয়া আহে মানে তেতিয়া ভাল লাগে আৱ
তাকে এই পানী খিনিতে আহি পেলাই ব্ৰহ্মপুত্ৰতে পৰিবহি এতিয়া ব্ৰহ্মপুত্ৰ পানী বেয়া হৈ আহিব ন।
অ বেয়া বাঢ়িব এতিয়া। এইটোতো গোটেইটো ভাঙিয়ে গ'ল।
হ।
উ এৰি দিয়াও নাই। ভাঙি গল, ভাঙি গ'লেতো গোটেই সোপাই আহিছে পানী আও। কিমান হৈ থাকে আও। এতিয়াতো আমাৰ, আমাৰ এইকনৰ যে এ হিয়াখন যে
অ।
সেইখনৰ ৰাস্তটোৱে আগতে বাকুৱাই নহয় ৰাস্তাটো।
গম পাইছে হেৰিও ঘৰৰ ওচৰত।
এই
পুলটোৰ ওচৰত। পুলটোপা অকণ আগলে। পুলটোপা অকমান আগলে আমাৰ ঘৰৰ ফালে।
অ-অ সেইখনত বাগুৱে নহয়। উম। তে এই বহুত বছৰ হল সেইটো বাগুৱা।
আগতে এইফালে যে সৰু দলং পাৰ হৈ গল যে পাগল যে কনক দলনি নোপোৱাৰ আগত
অ-অ-অ।
এইবাৰ বাগৰিলে ভাল লাগিব। বহুত বছৰ মূৰত বাাগৰিব আকৌ।
তাকেইেতো। এইবাৰ বাকৰিব যেন লাগিছে। ৰাতিপুৱালৈ এতিয়া পানীটো আহিব আও। ৰাতি-ৰাতি।
তাকেহে।
উম।
মই যোৱালে যোৱালে পানী শুকাবগে। মই এক তাৰিখেহে যাম, মই এক তাৰিখেহে যাম।
শৰীৰৰ শুক শুকে
থানৰ ফালে ওলাই গৈছে নে নাই?
থানৰ ফালে কাই কালিহে এনেই দলঙৰ ওচৰকে গ'লো। তাৰপা ঘূৰি গুছি আহিলোঁ।
অকলে নে কি?
অকলে কাৰ লগত যাবিনো।
খাম্বাহাত
অ খা নবাহঁতৰ লগত কানেকচন নাই নহয় ইমান এটা।
নাই নেকি আজিকালি?
অ নাই। মন গতে অকমান হেৰি অ ডাক্তৰ ওচৰলে।
অঁ।
তাপা এনেই আও ঘূৰি মেলি আজি চব ক্ৰিয়া কৰি দিলোঁ। আগে চব কিলিয়াৰ কৰি দিলোঁ।
ভালেই কৰিলি। আগৌও কিলিয়াৰ কৰিলি নে?
আগবোৰ কৰিলো
ভালে হৈছে। আৰু বৰ দোকানত?
বৰ দোকানত, নাই নাই।
নাই নেকি?
বৰদোকানত বহুত দিন হৈ গ'ল নোযোৱা। বোৱা এ আও এখন দোকান খুলিছিলে নহয়।
কত খুলিলে?
এই স কাষতে যে আছিলে যে দোকান যে বন্ধ হৈ আছিলে যে।
অ।
আতে এটা চাইডে। উম চাওমিন ম'ম' চম' এতিয়া পোৱ আহে তেনেকুৱা খে জুচ চুচ পোৱা।
এতিয়া খুলিছে নেকি।
উম এতিয়া খছে তাৰ পৰাৰা সেইটো বেলেগ এটাই ঘুৰিছে। তাৰপা কাষতে আৰু কাষতে বয় শুলিলে শাক পাচলিলে আৰু ফল মূলক।
অহ।
খন বন্ধ কৰিলে এতিয়া নচলিলে। নচলিলে বন্ধ কৰি দিলে। বন্ধ কৰিলে এতিয়া উ হু।
ভালে হ'ল জি কৰিলে।
উম চব ডেইলি কৰি। গেলি গ'ল।
হা।
এইফালে ইমান এটা হেৰি নহয় নহয় বহুত লোকচান তাৰ ভাগৰ।
বাপখন আছে দেখোন।
উম। কণো ভাল সেইটো সেইটো চাইটে এতিয়া। ইমান এটা নাযানো নহয় আমাৰ সেইখনণতে এইটো চাইদৰ ভাল শাক পচিলী দোকান আছে আৰু সন্ধা সময়ত ওলাই। ভাল লাগে আহে মানে সেইটো চাইডতনো ক'তনো আহিব আও।
গম পাইছোঁ।
উম। ৰাস্তাকিনাটো বহে সেইখিনি।
উম। এই এইফালে পাপ বাপুকনৰ আছে যে আৰু ইমান সেইকাৰণে ইমান নচলে সেইডোখৰত।
নচলে অ।
আ দলপত জি টি দোকান চলাবলৈ টান।
চলাবলৈ টান অ আৰু তাতে মানুহ নহয় যে।
সেইটোৱে ভাল কিবা এটা থাকিব লাগছিলে চলিবলৈ।
ত অ তেনেকুৱা কিবা এটা থকা হ'লে চলিলে আৰু মানুহ হ'লহেতেন।
এতিয়া গহপুৰত নাহৰ হোটেল এখন-।
অ নাহৰখন হেৰি কৰিলে আমাৰ নাইন বত-। টোৱে নেকি।
না নাইন বৰ্ত এ অ বহুত- ডাঙৰকে খুলিছে। অ থিৰিষ্টাৰ বহুত মানে বহুত এই ফেমাৰ্চ ফেমাৰ্চ মানুহ আহিছে মানে।
অ বহুতকেইটা আহিছে অহ পাইছিলো। তাৰপৰা এই হেৰি যে-। গাহৰি মেইন-।
অ।
সি আহিছে তাৰপৰা আকৌ পুষ্পা আহিছে আমাৰ বিহফুৰিয়া যে।
গম পাইছো গম পাইছো।
কি আহিছে তাৰপা এই আৰু-। আকৌ এইটো দীঘল দীঘলী পুখুৰীত যে দোকানী যে আছিলে যে। অ মানস কুলিতা সেইতি দুটা-। এ আহিছে তেনেকে বহুত কেইটা এটা-। পৰা আকৌ নমতা বিয়া।
অহ এ বহুত মানুহ মাতিছে চলিব আকৌ এখন।
এখন চলিব অ এইখনৰ ৰুম বিলাকো ভাল।
তাকে।
উম একেবাৰে চেন্দা পাবগৈ লাগে ন।
এ দেখিছো মই গাড়ীত অহা যোৱা কৰে নহয় দেখিয়ে থাকো।
উমঁ।
মই সিদিনাখনো দেখি আহিছো বোলো অ এইখন ভালকৈ বনাইছে দেখোন। তাৰপিছত এতিয়াও দেখি দেখি গমেই পালো আৰু এইখনেই।
উম উম। আগফালো ভিতৰতো ৰা উম বহুত দিনৰ ৰুম আছে ন।
আৰু ৰুম চুমবোৰ দেখিছা নাই কি ধুনীয়াকে বনাইছে একেবাৰে। ন ৰুম চুমবোৰ দেখিছা নাই কি ধুনীয়াকে বনাইছে- একেবাৰে।
এই বাহিৰৰ জেগা বিলাকৰ নিচাকে বনাইছে। এতিয়া বাহিৰৰ মানুহ বিলাক আহিলে বা তাতে থাকি- তাতে গহপুৰখন যে টাউনৰ নিচিনা হৈ গল যে উম। উম এতিয়া উম গহপুৰখন অলপ ডাঙৰও হ'ল ন।
এই গহপুৰ বহুত ডাঙৰ হ'ল আমাৰ হেৰিয়তকে বহুত ভাল হ'ল দলপতকেতো বহুত আগত নাইন- কৈও আগত।
উম। আগতে চোন গহপুৰ, একো একোৱেই নাই অ। আৰু গহপুৰখন আগতে- তেনেকুৱা নাছিলে ন আমাৰ ধৰ্প নিচিনাই আছিলে
অ এই ফলাইনটো আহি যোৱা পৰা হৈ গল আৰু
উম বহুত ডাঙৰ হৈ গল
পইচা পালে যে
উম।
এতিয়া নাহৰ হোটেলখন যদি ফলাইনত গুচি যায় বহুত টকা পাব আক।
উম বহুত টকা কোটি টকা পাব।
কুটি মানে বনাইছে যিমান তাতকে দুগুণ তিনি গুণ পাব কাৰণ তাৰ ভিতৰৰ বস্তু। খিনিও দাম আছে নহয়।
অ এইখিনি দাম আছে এ একো নাই ভাঙা একো বুলি নাযায় ক সৈইফালে আও বহু অলপ গুৰতো বনাই খাই লওঁ ৰাস ৰাস।
গম পাইছো বহুত টকা পাব যদি ভৱিষ্যতে কেতিয়াবা যায়। সেইখন যাবলৈ আকৌ বহুত ডাঙৰ ৰাস্তা আহিব লাগিব।
উম এইট লাইনৰ মানৰ আহিব লাগিব এইটো লাইন মানৰ আহিব লাগিব।
অ আমাৰ এই ৱাটাৰ চাপ্লাই পাবগৈ তেতিয়া।
উম ৱাটাৰ চাপ্লাই ভাঙি যাব।
অ এই সিমান। আহিলে নাহৰ যাব এতিয়া নাহৰখনো বহুত পিছত আছে নহয়। এ এতিয়া নাহৰখনতো মানুহ থাকে আকৌ গম পাৱ নাপাঅ।
থাকে থাকে থাকে।
দেখিছা নাই গাড়ী চাৰি একেবাৰে লাইন লাগিয়ে থাকে। এই হেৰিয় যে এবোজে পাইপ বোজে বহুৱা যে কাম বুজে আহিছিলে। সেইবোৰ অফিচাৰ বিলাক তাতে থাকে ডাঙৰ ডাঙৰ নাহৰতহে আছিলে।
উম।
আমাৰ তাখনো চলে নাৰায়ণপূৰৰ খন ইমান নচলা নহয়।
উম।
এ বহুত পইচা আছে মালিকটো ভাগৰ।
ইমান ডাঙৰ নহয় মালিকটো।
ইমান ডাঙৰ নহয়। তেওঁ আমাৰ দেতাহঁতৰ বয়সৰে দেতাহতকে অকণমান সৰুয়ে হ'ব।
উম।
আমাৰ দেউতাতকে তো অকণ সৰু এ হব।
উম হব অ।
তাকে হে। এ এইবিলাক এতিয়া পুষ্পা এইটো এতিয়া ইমান কম দিনতে বহুত টকা ঘটি দিলে এইটো এটা।
তাকেইটো।
বহুত টকা ঘটিছে।
এ সি তা ভাগৰ গাড়ী কিমান আছে তাপাই সি কিমান চলি থাকে।
সেইটোয়ে আৰু সি এতিয়া হেৰিয়ত এনেকে সেইবিলাক ভিডিঅ' চিডিঅও বনাই থাকে যে সেইকাৰণে তাক। চিনি পায়ো বহুতে সেফালৰ পৰা সেইফালৰ পাও ইনকামটো হৈ থাকে। পইচাটো সেইফালৰ পৰা আহি থাকে তাৰ ভাগৰ। সেইটোৱে চব ফালৰ পাই আহি থাকে তাৰভাগৰ। ভনী ভনীয়েক নে বায়েকে কেইজনী আছে সেইজনীৰ ওচৰত পইচা আছে হপাই সৰহকে মানে ভাল।
বা বায়েক জনী প্ৰফেচাৰনি কৰে।
অ। এই বাইজনী বিয়া হৈ গল হপাই। নাইযোৱা নি।
উহো সেইজনীৰ পৰাহে সেই সেই তাৰ পৰাহে গাড়ী চাড়ীবিলাক লব পাৰে। তাই মানে এতিয়া সেই এইটো বয়সত তাক কত লোন দিব।
সেইটোৱে ইমান ডাঙৰ ডাঙৰ গাড়ীখনৰ লোন দিন দিয়ে তাকে। পকে নিদিয়ে এইটো বয়সত ক'বাত দিব সি কি চাই দিব তাক।
অ এতিয়া বায়েকজনী সেইটো- আছে বুলিহে ই পাইছো নহলে নোৱাৰিলে হেতেন।
সেইটোৱে।
উম।
কত নিমানও হেৰিয়তে। আমি আমিও পইচা পাতি পেলাই আমিও তেনেকে উঠিব পাৰিম। এতিয়া নাই কাৰণে আমিও যদি তেনেকে বা আমিও। নেকে কিনিলে আমিও সেইবিলাক বেপাৰত সোমাব পাৰো।
উম।
ন নাই বুলি।
এতিয়া তাৰ সৰু তাৰ সৰু গাড়ী গোটেইখন ব বজাৰ দি থোৱা যায় প্ৰতিটো বজাৰতে মান
হ
বজাই বজাই যাই। এদিনো বজাৰ আমাৰো। হ'ব। তাৰো গোটেইটো অ। প্ৰতিটো সপ্তাহতে আৰু এদিনত বজা থাকে।